হেল্ল'
অ শুনিছানে হেল্ল' অ কওক হেল্ল' এ আছিলো এনেই কাম কৰি আছো তাৰপৰা কাম কৰি থাকোঁতেই কলেজত কিতাপ এখন পাই পেলাই তাকে চাই আছিলোঁ।
অ অ
হেল্ল' অ আপুনি ভালেই ভালেই
ভালে আছে
ভালেই আপোনাৰ
অ আছো আছো
অ অ
কলেজৰ
খোৱা বোৱা অ এ ইয়াতে থৈ দিওঁতে পটককে দেখা পালো।
অ তাকেহে এতিয়া খোৱা বোৱা কৰিলে।
কৰিলোঁ কৰিলোঁ আপুনি
এ খালো খাই বয় আজৰি হৈ বোলো ফোন এটা কৰো বুলো
অ অ
তাকেহে কলেজৰ কথা মনত পৰিলে কিবা ভাল লাগি যায় জানেনে
অ হয় গৈছে নে আৰু কলেজ আকৌ
কৰিছিলো
আকৌ কলেজলৈ যোৱাই নাই চোন যি ওলালো আৰু এতিয়া ক'তনো যাব পাৰিম।
অ মৰো যোৱা হোৱাই নাই নাই নাই যোৱা হোৱাই নাই তেনেকে এতিয়া মানে পতককে একো একো পোৱাও নাই একো পতাও নাই গমো পোৱা নাই।
অ সটোয়ে কলেজৰ কথা মনত পৰিলে কিবা ভাল লাগি যায়। কি কি যে মানে সময় আছিলে এইবোৰ
উম হয় হয় হয়
লগৰ খিনিৰ লগত ক্লাছ থাকিও ক্লাছ নকৰো
উম এই ক্লাছটো তেনেকে মানে সেইয়াই আৰু ক্লাছৰ মানে কেতিয়াবা কৰিবলৈ মন গলে কওঁ কেতিয়াবা
মন নগলে নাই লগৰ লগত ধুই ফো কেন্টিনত থাকোগে।
উম সেইটোৱে আৰু উম এইটো কি হয় আৰু এই মানে বিশেষকে কালচাৰেল এইবিলাক হ'লে ভাল লাগে আৰু
কলেজ উইকত।
উম কলেজ উইকত কালচাৰেলবিলাকতে ভাল লাগে।
ভাল লাগে অ তাৰপছত আমাৰ ৰুম লৈ আছিলো আমি আমাৰ ৰুমত কি মানে সেইবোৰ সময়ত মনত পৰিলে যে সঁচাকে আকৌ ঘূৰি যাবলৈ মন যায় আমি ৰুমত তিনিজনী আছিলোঁ।
অ', - অ'। আমিও আছিলো ৰুমতে কিন্তু কিন্তু এতিয়া চব বিয়া হৈ মানে নিজৰ, মানে নিজৰ লগতে গৰি চা।
যেতিয়া আমি কথা পাতো তেতিয়া আমি পাতো মানে এনেকে পাতো আমি তিনিজনী একেলগে থাকিম। একেলগে ফে ক'ৰবালৈ বিয়া নোসোমাও, এনেকে বুলিয়েই পাতিছিলো এতিয়া এইবোৰ ক'ত আৰু এতিয়া মানে এনেকুৱা, আপোনাৰ ফোন কৰিবলৈও সময় নাইকিয় নিচিনা হৈ গ'ল।
নাই নাই।
সময় নাইকিয়া নিছিনা মানে এখন এখন এখন ঘৰলৈ গুচি যোৱা পিছত ক'তো আৰু, কলেজৰ কথা ভাবিলে সময় থাকে। এটা ৰুমৰ কথা, উলিয়াবলে সময় থাকে।
উম।
তাকে।
ৰুমত থকা দিনকেইটা কিন্তু ভাল আছিলে মানে তেতিয়া, তেতিয়া মানে কি একো চিন্তাই নাছিলে ৰুমত থাকো তেনে কি বিন্দাস থকা নিচিনা আছিলো মানে। এতিয়া যিমান চিন্তা সমস্যা।
তেতিয়া মানে আমি এইবোৰ ঘৰৰ সমস্যবোৰ পোৱা নাছিলো যে।
হয়-হয়, তেতিয়া ঘৰৰ সমস্যা নাই অকল ৰুমত থাকোতেও। অকল আৰু বিচনাখনহে আৰু।
উম, আৰু কিবা এটা বস্তু আনিলে খোৱা মাদকতাই বেলেগ আছিলে তাত। ভাল লাগে খায়।
অকল অলপেই হওক মানে তাকৰে হওক কিন্তু মানে তাক তাককে হ'লেও মানে খাই আহি কিবা ভাল লাগিছিলে, কলেজৰ পৰা তেনে আমি ৰুমৰ পৰা আহো ৰুমলে আহোতেনে দোকান এখন আছিলে, তাৰ যে খুৰা এজনক সিজনেতো আৰু মাতিয়ে দিয়ে আৰু, সেইখনৰ পৰাই মানে আমি বজাৰ- চজাৰ কৰো। দেখিলে মাতিবই আৰু।
আমি আহোতেও ঢেকীয়া বুটলি আনো খাই ইমান ভাল লাগে, মানে ৰুমত কি খাম।
কি খাম পাচলি চিন্তা আহোঁতেনে ঢেকীয়া বুটলি আনো সেইটোৱে, আমাৰও একেয়ে আছিলে।
সেইবোৰ সময় এতিয়া নাই আৰু।
এতিয়া মানে এনেকুৱা হয় জানে নাই সেইফালে গলে যে, সেই দোকানখন দেখিলে কলেজ খন দেখিলে এ আকৌ মানে সময়বোৰ মনত পৰি যায় মানে। আকৌ যদি পাৰিলোহেঁতেন, জে অ', জেগাবোৰ যে নিজৰ-নিজৰ লাগে। সেইটোৱে, ইমান বছৰ তাত থাকিলোঁ। এতিয়া সেইফালেদি গ'লেও অচিনাকি-অচিনাকি চ মানে এতিয়াতো সোমাবও নোৱাৰো কি বুলিনো সোমাম মই তাপৰা আহিলোৱে ওলাই পেলাই। হলেও সেই কথাবোৰ মনত পৰি যায় মানে।
মনত পৰে হয়।
আৰু এটা কথা শুনা আমাৰ মানে ৰুমটোত ন বান্দৰ ঢেৰ আছিলে মানে আমাৰ তাত।
অ', বান্দৰ থাকিলেটো আৰু
অ', ৰাতিপুৱা সেইটো এলাৰ্ম বেলেগকে বাজিবই নালাগে আৰু, বান্দৰে আৰু গেট খন ধু যিহে মানে টানা আজোৰা কৰিব। ঘটালি ঘটালি যিটো শব্দ দিব আপোনাৰ এলাৰ্ম দৰকাৰ নাই মানে। এইবোৰ মনত পৰে এতিয়া।
বান্দৰ, আমি থকা তাতো আছিলে অ বান্দৰ সেইবোৰ মানে তাৰ মানে কলেজখন আমাৰ চব বান্দৰৰ জেগাতে আমি যত পঢ়িছিলো, একে কলেজে আও নাইছা সেই বান্দৰ মানে আৰু কলেজৰ ছেকেণ্ড গে'ট মাৰি থয় আমি ৱাল পাৰ হৈ হৈ যাওঁ। মানে আমাৰ ৰুমৰপা কলেজ, আমাৰ মানে গেটখন ওচৰতে ছেকেণ্ড গেটখন। সেইখন মাৰি মাৰি থয় আমিতো এফালে ঘূৰি মানে যোৱালে দেৰি হৈ যায়গে ন। তেনেকে ওৱাল পাৰ হৈ হৈ যাওঁ আমি।
অ, আমাৰো কু স্মৃতি আছে দেই ওৱাল পাৰ হৈ যোৱা।
অ।
আমাৰতো ক্লা আমি ক্লাছ মানে এনেকুৱা হয় ই ধেৰ বহুত আপা এপাক মানে ঘূৰিব লাগে, আহি পোৱালে আপোনাৰ ক্লাছ আৰম্ভ হৈয়ে যায়। ফাৰ্ষ্ট ক্লাছটো। আমি কেতিয়াবা মানে চৰ্ট কাট মাৰি আহোতেনে, ঔ ফেঞ্চিং হওক হেৰি অ ওপৰেদি আহিব লাগে।
হুম এতিয়া সেইবোৰ এতিয়া স্মৃতি হৈ গৈছ তেও এতিয়া সেইবোৰ এটা স্মৃ স্মৃতি হিচাপে থাকি গৈছে।
অ সেইটোৱে।
হিচাপ মানে লগত থাকোতে কেনেকুৱা আছিলে আৰু বিয়া হলে মাতিবি যাম হেন - তেন এতিয়া এতিয়া মানে সিত নাই আৰু।
এতিয়া মানে বিয়া হৈ গ'ল যদিও মাতি মাতিবলে মানে হেৰিয়ে নাই, এ জাষ্ট ফোন কল এটা। উম তেনেকুৱা আৰু তোৰ বিয়ালৈ আহিবি দেই বুলি মানে আগৰ যিখিনি মানে সেইটো নাই।
নাই নাই হোৱাটছএপটো মানে ফোন কৰিলেও এনেকে হোৱাটছএপততো ষ্টেটাচ দেখি থাকো নহয় মেইন কথা সেইটোলে আহি গ'ল আজিকালি মানে ফোন এটা কৰি খবৰ ল'বলে
ফোন কৰি থাক। খবৰ লবলে কাৰো সময় নাই সেইটোয়ে চবৰে নিজৰ - নিজৰ ব্যস্ত। মানে এনেই আজিকালি ব্যস্ত বুলি নহয় এনেই মোবাইলটোৱে চাই থাকিলেও মানে এই কাৰবালে ফোন এটা কৰিবলৈ মনত নপৰে। আকৌ যিকন সময়ত কাম কৰি চাম কৰি থকা হয় তেতিয়া মনত পৰে আমুকলে ফোন এটা কৰিব লাগিছিলে। এই কাম - চামবোৰ কৰি আজৰি হৈ লওঁ বুলি ভাবোতেনে আকৌচোন বেলেগ কিবা এটা হৈ পাহৰি থকা হয়।
উম।
চবৰে একেই হ'ল গম পাইছা নে নাই?
চবৰে একেই।
উম।
বেয়া লাগে কেতিয়াবা
উম, আমাৰ এতিয়া লগৰ এজনী বেছি দিন হোৱাই নাই বিয়া হৈ গৈছে। আমি একেবাৰে একেলগেই থকা।
অ হয়।
এ তাই আগতেতো বহুত ফোন মানে মইও ফোন কৰো তাইও ফোন কৰে এতিয়া তাইৰ বিয়া হৈ যোৱাৰ পিছতো মানে কণ্টেকেই নাই আৰু। এই বেছি দিন হোৱাই নাই ইমান দিনৰ ভিতৰতে মানে একেবাৰে কণ্টেক্ট নাইকিয়া হৈ গল মানে।
পৰিস্থিতিয়ে বাধ্য কৰাই দিছে, সলনি কৰাই দিছে।
সলনি কৰা দিছে সেইটোৱেই। অঁ মইও ফোন কৰিবলে বেয়া পাইছো বেয়া পাও মানে, কি নতুন বিয়া হৈ গৈছে আমিও বুজি পাওঁ নহয়। ফোন কৰি নেথাকো আৰু, হলেও মানে সেই সময়বোৰৰ পৰা এই- সময়ক মানে কম্পেয়াৰ কম্পেয়াৰ কৰিলে মানে অবাক হওঁ আমি- কি কি হেৰুৱাই দিলো, সেইবোৰ ইমান ভাল সময় আছিল। এ এইটোয়ে আৰু চবৰ লগতে এইটো একেই নাথাকে এতিয়া আমি যেনেকে এতিয়া আছো- আৰু টো কেইবছৰমানৰ পিছত এইখিনি সময়ো আমি হেৰুৱাম।
হেৰুৱাম হেৰুৱাম হয়।
আমি মানে এতিয়া আজি সময়কণটো আমি কাইলে নাপাওঁ, সেই তেনেকুৱাই আৰু কাইলে এটা বেলেগ-
সেইবোৰেই মানে- এ মানুহে এতিয়া কলেজত থাকোতেও এটা পৰিস্থিতি আমাৰ বেলেগ আছিলে ধৰক, - এই এতিয়া সিহঁতৰ বিয়া নোহোৱা আগত।
তে বিয়া হোৱাৰ পাছতো এখন ঘৰৰ দায়িত্ব আহি পৰিছে।
উম'
এখন ঘৰৰ দায়িত-
কিমান কি হৈছিলে, সচাকে ৰুমত থাকো থকা কথাবোৰ। আমি আমি আহোঁতেটো আমি ৰুমত ৱালটো লিখি থৈ আহিছিলোঁ মানে আমাৰ নামবোৰ।
হয় হয়।
তেনেকুৱা সময় আছিলে, আৰু ইজনী কলেজলৈ নগলে সিজনীও নযাওঁ। মানে এনেই আৰু এনেকুৱা। ৰুমতে থাকিম দিনে দিনটো ৰুমতে থাকিম। অকল- বেলেগ আমি মানে ইমান ফুৰি চুৰি কেতিয়াও নাথাকো মানে আমি তেনেকুৱা অকল ৰুমৰ ভিতৰতে থাকিম। কথা পাতি কিবা কৰি যি টি কৰি মেলি ৰুমতে থাকিম মানে। গান ছান গাই মেলি-
সেইবো এতিয়া আছ-
তে বেলেগ ছোৱালীবোৰ যেনেকে মানে ঘূৰি ফুৰে- তেতিয়া আমি মানে আমাৰ ইমান আৰ্থিকটোও ভাল নাছিল যে সেইকাৰণে আমি ইমান মানে- ঘুৰি ফুৱা বিধৰ নহয় আও।
হয় হয়।
যিটো মানে প্ৰয়োজনীয় সেইটোহে আমাৰ মানে খৰচ কৰা আছিলে তেনেকুৱা।
অঁ আমাৰো তেনেকুৱাই, আমি মানে এতিয়া কিছুমান মানে ৰুমত- থাকিলে ধৰক বাকী কৰি খাবলেও-
মোবাইল পা আমি মানে কুৱেশন এনচাৰ কৰিবলৈ লৈছিলো হেৰি হৈছিলে। কি কি এতিয়া। তিনিজনীৰ ভিতৰত কিতাপ এখন তেনেকুৱা মানে।
অঁ' আমাৰো সেইবোৰে আমিও আছিলো তেনেকে মানে এই দোকানত- আমি মানে কিবা এটা টনা আজোৱাকে হ'লেও আমি আৰ্থিকভাৱে দুৰ্বল আছিলো কাৰণে ইমান মানে- ধৰক ইমান বস্তু মানে নহলেও আমি চলিব পাৰিছিলো। কিছুমানে যেনেকেৰেত- তেনেকে বাকী কৰি মানে পুৰা পইচা দি ঘৰত বাৰ্ডেন দিয়ে। আমাৰ মানে সেইটো না- আছিলে আমাৰ এইটো বুজা পৰা আছিলে তিনজনীৰ মাজত।
উম, সেইটোৱে সেইখিনিয়ে আক লাগে।
হয়।
এইবোৰ মনত পৰিলে নষ্টালজিক হৈ যাওঁ সঁচাকে দেই
উম উম, হ'বই আৰু এতিয়া হৈছেই নহয়।
উম
উ আজিকালি তেনেকে থাকিব নোৱাৰে, আমি যেনেকে আছিলো।
স্কুল যায় ন' ল'ৰা ছোৱালীবোৰ স্কুল যায়। তাৰছত এই কলেজ চালেজ যোৱা স্কুল ল'ৰা ছোৱালী বোৱক দেখিলে মনত পয়। আমিও এনেকে গৈছিলো নহয়, আকৌ যদি যাব পাৰিলো হয় এনেকে লগে ভাগে
সময় বহুত
এতিয়াতো গ'লেও মানে আমি কলেজ বা স্কুলত সেইটো হেৰি নেপাওঁ মানে।
উম এতিয়া। ওলাই অহা ষ্টুডেণ্ট হিচাপে আমি ইমান মানে তাত গুৰুত্বটো নোপাওঁ আৰু
নেপাওঁ অঁ। অ' আমি আগতে মানে চাৰ বাইদেউকো বহুত মানে ভদ্ৰ ভাৱে হেৰি কৰিছিলো সন্মান কৰিছিলো মানে আমি কিন্তু আজিকালি সেই সন্মানটো নাইকিয়া হৈ গৈছে লাহে লাহে।
সন্মান মানে
তাৰ বাইদেউবোৰক মানে তাৰ বাইদেউ বুলি নাভাবেই আজিকালি ল'ৰাৱালী বোৰে প্ৰায়বোৰে নাভাবে মানে।
হয় হয়।
গোটেইবোৰ বুলি কোৱা নাই কিন্তু, প্ৰায় সংখ্যকে মানে।
হয় নেভাবে। সন্মান নকৰে চাইকেলত দেখিলে আগতে আমি দেখোন চাই কেল চলাই থাকোতে দেখিলে
অঁ গৈ থাকোতেই নামি দিওঁ।
উম, হেঁতৰ সেইবো সন্মান নাই আজিকালি মানে হয় আৰু
এ আও
অঁ
তাকে বহুত দিনৰ মোৰত এইবোৰ কথা পাতি ভাল লাগিলে।
হয় হে ক'
মনটো সঁচাকে ভাল লাগিলে, এইবোৰ কথা পাতি।
হয় হয়।
অঁ আপুনি কলেজত কথা কওঁতেনে, কিতাপৰ কথা কওঁতেনে, ইমান খিনি কথা ওলালেগে।
ওলালেগে হয়।
উম হ'ব দিয়ক তিতিয়া, মোকো এই মাতি আছে মানে।
অঁ ঠিক আছে হ'ব।
উম উম।